হেল্ল'। হেল্ল'। হেল্ল'। হেল্ল'। হেহ। উম, হেল্ল'।
হেল্ল'। হেল্ল'।
হেল্ল'। হেল্ল', হেল্ল', হেল্ল'। হেল্ল' হেল্ল'।
কৰি আছা, কি কৰি আছা?
অ' এনেই আছোঁ।
অ', ময়ো ইনেই আছোঁ। আৰু কিবা কৰি আছা তুমি?
মই জাষ্ট এনেই পঢ়াই আছিলো আৰু।
অ', পঢ়াই আছিলা?
আজিকালি মানে পঢ়া শুনাটো হ' হ'ব লাগে ন, এতিয়া ভাল এজুকেশন পাব লাগে।
অ', আজি এজুকেচন বহুত ইম্পৰ্টেণ্ট হৈ গৈছে। এ চবৰেই লাইফত।
লাগা বস্তুৱেই আৰু, বেচিক বস্তু এটা মানে, এডুকেচন লাগে। চ'বকেই লাগা হৈছে।
উম, তেতিয়াহে মানে নলেজ গেইন হয়
অ'।
স্কিলবোৰ ডেভলপ হয় হয়।
সেইটোৱে মানে আৰু কি কবা আৰু মানে। এতিয়া য'ব টোৰ কাৰণে মানে তোমাৰ ভাল এটা এডুকেশ্বন কুৱালিফিকেশ্বন এটা লাগে। এ নহ'লে মানে বহুতে প্ৰব্লেম হয় আৰু।
উহঃ মানে
এতিয়া, আমাৰ ইয়াত আমাৰ ইয়াতো মানে এতিয়া আমাৰ কি কি আছে, চি বি এছ ই আছে আৰু আই চি এই চি বৰ্ড আছে। বেলেগ বেলেগ বৰ্ডটো আছে ত'। অ' ষ্টেক বৰ্ড আছে এতিয়া। এতিয়া যোনে যি দিছে
আজিকালিটো গৰীব মানুহ, গৰীব মানুহবোৰকো ফ্ৰী এডুকেশচন দিয়ে।
অ' সিহঁতৰ ভাল ন' মানে, দিব লাগে আৰু মানে এডুকেশ্বন এটা, এইটোতো লাগে যদিও
উম। আগতেটো ছোৱালীবোৰকো মানে মোৰ পঢ়া চহা কৰিব নিদিয়ে ন', এডুকেশচন কৰিব নিদিয়ে উম।
অ' কিন্তু এতিয়া দিয়া হৈছে মানে। ভাল প্ৰতিপালন এটা কৰিছোঁ।
বাবে আজি কৰিছোঁ।
অ' আৰু আজিকালি টো যোনটো মানে চিংগল গাৰ্ল চাইল হয় সিহঁতৰ, পোৱা এটা এডু কেশ্বন টো স্কীম এটা থাকে ন' মইতটো বেছি নাজানো। কিন্তু গম পাওঁ আৰু কিবা এটা স্কীম থাকে বুলি।
অ', অ' থাকে। কেইটামান স্কুলটো মানে চিংগল গাৰ্ল চাইল থাকিলে, পইচাও দি দিব নালাগে, নে ফিছ দিব নালাগে।
অ', অ'।
ঠিকে আৰু এডুকেশ্বনে আনিবলৈ বহুত ইম্পৰ্টেট দিছে, এইবোৰ চব অকণ কনফিডেন্ঞ্চবোৰো বাঢ়ে এডুকেশ্যন হ'লে।
আৰু মানে তোমাৰ কনফিডেন্স পিশ কৰে বাৰু আৰু মানে তোমাৰ এতিয়া কমিউনিকেশ্যন স্কিলচবোৰো ভাল কৰে বা তুমি এইটো কি আছিল অ' এতিয়া তুমি যদি এডুকেটেড থাকা, তেতিয়া তুমি বস্তুবোৰ জানিবা তুমি‌ এইটো অভিয়েচলি মানে কনফিডেন্টো থাকিবই বাৰু
হয় নেকি? আজিকালিটো চব বস্তু দিয়ে মানে স্কুল থাকে এডুকেশ্বনৰ কাৰণে, কলেজ থাকে বাত অনলাইন, অনলাইনো কিমান আজিৰ পোৱালি শিকিব পাৰে চবে
অ' সেইটোতো ভালেই ন' মানে এতিয়া অনলাইন যে ত' মানে পঢ়াই সিহঁতৰ কাৰণটো ভাল এতিয়া। যোন মানে গৰীব মানুহবোৰ সিহঁতৰ ইফালে যদি অনলাইন যদি ফ্ৰীটে যদি এডুকেশ্বন পাই আছে আৰু সিহঁতে যদি পঢ়িব বিচাৰে ভালকে, ত' সিহঁতে মানে পঢ়িব পাৰে টো সিহঁতৰ মানে আৰু, ভাল জব অপৰচুনিটিচ বোৰ। পাব আৰু মানে সিহঁতৰ-
উম। কেইটামান মানে কেইটামান বোৰে জব অ কেইটাবোৰে জবচ্ বোৰ কৰি থাকে ত অনলাইন মানে- ভাল হৈ যায় সেইটো কাৰণে।
অ সেইটোয়ে এতিয়া। ভালেই এইবোৰ মানে এতিয়া নিজৰ ফিউচাৰ কেৰিয়াৰটো বনাবৰ কাৰণে ভাল আৰু ভাল এডকেটেড- তুমি নিজে যদি ভাল এডকেটেড থাকা তেতিয়া তুমি- অ নিজেও শিকিবা তোমাৰ এতিয়া ওচৰত যোন আছে সিহঁতকো শিকাবা- বা তোমাৰ ভাইটি ভন্টিকো শিকাবা তুমি নিজে নিজে ভালকে এডকেতেদ থাকি লে বেলেগকো তুমি ভালকে শিকাব পাৰা আৰু।
উম, সেইটো। আজি কালি ইমান এইটো ইম্পৰ্টেন্ট হৈ গৈছে।
অ বহুতেই ইম্পৰ্টেণ্ট হৈ গৈছে মানে লাগে আৰু এডুকেশ্বন এতিয়া। এডুকেশ্বন নহ'লে মানে এতিয়া তুমি যদি কিবা কামে কৰিব যোৱা এতিয়া তুমি- যদি দোকান এখনে যদি খুলিব যোৱা। তেতিয়া তুমি যদি বেচিক মানে মেত্চৰ তুমি যদি কেলকুলেচন- কিন্তু কৰিব নেজানা ত' সেইটোতো মানে- এতিয়া প্ৰব্লেম হৈ যাব যদি তুমি দোকানখনে চলাব নেজানিবা হয় নে। এই দোকানী দোকানীবোৰৰ- লাগেই মানে এইবোৰ লাগে এডুকেশ্বন এটা অলপ হ'লেও তোমাৰ ফালে লাগিবই এ নহ'লে এতিয়া তুমি- সৰু সুৰা - সৰু সুৰা কামো কৰিব নোৱাৰিবা যদি তুমি যদি ভালকে এডুকেটেড নহয়।
উম।
আৰু ভাল যদি তোমাৰ ভাল কলেজ নহ'লে ভাল ইউনিভাৰ্চিটি বা যদি তোমাৰ ডিগ্ৰী- কৰা আছে ভাল কোৱালিফিকেচন আছে তেতিয়াতো আৰু ভাল যেতিয়া তুমি এতিয়া বাহিৰৰ দেশত যায়ো পঢ়িব- পাৰিবা বাহিৰৰ দেশত কি কি হৈছে কি কি নাই হোৱা সেইবোৰ- সেইবোৰো গম পাবা তো সেইবোৰো ভাল।
আজি কালিতো মানে, স্কলাৰশ্বিপবোৰো পায়।
অ স্কলাৰশ্বিপবোৰ পাই মানে যাব পাৰে ন। মানে ভালকে তুমি পঢ়িলে ভাল স্কলাৰশ্বিপ পাই যাব পাৰিবা।
উম।
এতিয়া আজিকালি- গৰীব মানুহবোৰ মানে ভালকে পঢ়ে সিহঁতৰ ল'ৰা ছোৱালীবোৰ ভালকে পঢ়ে। তাৰপিছত সিহঁতৰ মানে ভাল জব কৰে তেতিয়া মানে- এতিয়া গৰবীটো মানে নাইকিয়া হ'ব ভালকে পঢ়া শুনা- নহ'লে সিহঁতে ভাল জব পাব সিহঁতে ভাল আৰ্নিং কৰিব তেতিয়া সিহঁতৰো ভাল - ভালকে পঢ়া শুনা হ'ব।
কিন্তু চোন সিহঁতে বহুত মানে দিগদাৰ- পাই বাৰু পঢ়াত মানুহ ফেচেলিটিজ বোৰ নাপায়।
অ।
মানে ফেচেলিটিজ নাপায় এবাৰ ঠিকে আছে আৰু লাহে লাহে মানে- হৈ আছে।
অ লাহে লাহে হৈছে আৰু গভৰোমেন্টেও বহুত হেল্প কৰিছে বাৰু।
অ
সেইটো ভালেই গভমেণ্টে ভালকে হেল্প কৰিছে। আৰু মানে এ থাকিলে স্টো ভাল হব কিন্তু
এ মানে জানিব কি কৰিব পলিচ বোৰ জানে তাৰপিছত
অ আৰু নিজৰ স্কিলোৰ ডভপে ডেভলপ হ'ব আৰু নিজৰ কেৰেক্টাৰ বোৰ মানে ভাল থাকিলে ভাল আৰু মানে এতিয়া ভালকে এডুকেটেড থাকিলে গম পাব কেনেকে কি কৰিব লাগে তেতিয়া ডিচিপ্লিন আহিব নিজৰ ওচৰতে ৰিচপনঞ্চিবিলিটিবোৰ আহিব। আৰু কলেজিবোৰ আহিব প সেইটোতো ভালেই দিয়া।
হম ভালে যোনতো সবকে পাব লাগে অ ইকুৱেল অপৰচুনিটিছ বোৰ
অ সেইটোৱে মানে এতিয়া আৰু মানে যদি নিজৰ নেশ্যনত যদি ভালকে যদি সবে যদি এডকেটেড আছে চব পোৱালীবোৰ এতিয়া সৰুৰ পৰা যদি ভালক এডকেটেড আছে তে ভাল এ আমাৰ মানে যোনটো আমাৰ নচ যন্তটো হয় নেশচনৰ ডেভলপমেন্ট কাৰণে ভাল ন এতিয়া যদি চবে পঢ়িব ভাল জব কৰিব আৰু তেতিয়া ভাল ইম্প্ৰুভ প্ৰভমেণ্ট হ'ব ভাল ডেভেলপমেণ্ট হ'ব টেকন'লজিবোৰ বাঢ়িব তো সেইটোতো ভালেই।
অত আমাৰ কানট্ৰীৰ কাৰণেও ভাল তেতিয়া মানে অকমান চব জানিব মানুহবোৰে আমাৰতো ইণ্ডিয়াত কিমানে এনেকে কৰিছেও বহুত এডুকেশচন লয়।
আৰু যে এইটো ভাল কিন্তু মানে ভালকৈ তুমি যদি এডুকেটেড থাকিবা তেতিয়া তোমাৰ নিজে গম পাব মানুহবোৰে এইটো ক্ৰাইম বোৰ কৰিব নালাগে বুলি মানে আমাৰ ক্ৰাইম ৰেটটো মানে বহুতে কম কমি যাব ৰিডিউচ হৈ যাব ত সেইটোতো ভাল মানে এতিয়া যদি আহ আমাৰ ম আমাৰ ইণ্ডিয়াত যদি এতিয়া ক্ৰাইমৰেট য তোৰ যদি কমি যায় তেতিয়াতো ভালে ন চবে ছেফ ফিল কৰিব চবে ভালকে থাকিব। পাৰিব
জানিব কথা বোৰ ন
অ বুজি পাব সিহঁতে কি এনেকে কৰিব লাগে নালাগে। আৰু যদি কৰে তেতিয়া সিহঁতৰ কি পানিচমেণ্ট হ'ব। সেইবোৰও ভাল
আমাৰ কাৰণেও ভাল নাই আমি যদি ভালকে পঢ়ো চঢ়ো তেনেহলে ভালক এডন ল তেতিয়া আমি মানে ফিউচাৰ কিবা ডাঙৰ মানুহ বনিম। তেনেকে পাছত
কৰি ভাল পইচা কামাই মানে নিজৰ পেৰেণ্ট নিজৰ পেৰেণ্টছক ভালকে ৰাখিব পাৰি সেইটো ভালেই দিয়া।
অ প্ৰাউড প্ৰাউড কৰিব।
পৰাউণ্ড ফিল কৰাব পাৰিম অ আৰু এইটোতো নিজৰ কাৰণেও ভাল মানে নিজৰ পাৰ্চনেল গ্ৰোথ কাৰণেও ভাল মানে নিজক নিজে কেনেকৈ কি কৰিব লাগে নিজৰ পাৰ্চনেলিটিটো কেনেকৈ ডেভেলপ। কৰিব লাগে সেইটো ভাল আৰু মানে ভালকে এডুকেশ্যন আনে মানে। তুমি গম পাবা ক'ত কি কেনেকে হৈছে, কেনেকে কি কৰিব লাগে নালাগে। নিজে কেনেকে থাকিব লাগে ভাল সেইটো, সেইবোৰ হ'লে মানে ভাল আৰু এডুকেশ্যন বোৰ।
অ', সেইটো হয়।
আৰু এইটো অনলাইন এডুকেশ্যনতটো ভালেই দিয়া আৰু। অনলাইন যদি ঘৰতে থাকি যদি তুমি পঢ়িব পাৰা, তেতিয়া আৰু আৰু কি লাগে আৰু ফ্ৰীতে পঢ়ি পেলাই যদি তুমি ভালকে চব কৰিব পাৰা ভাল কলেজত এডমিশন ল'ম। ভাল ডিগ্ৰী এটা ল'ব পাৰা, ভালকে জব কৰিব পাৰা।
তুমি কি কৰি আছা এতিয়া?
মই জাষ্ট এনেই আছিলোঁ আৰু।
মানে এতিয়া ভাইটিক পঢ়াই আছোঁ, এতিয়া ভাইটিক পঢ়াওঁগৈ এতিয়া মই।
উম, তোমাৰ তুমি পঢ়া কি কৰি আছা এতিয়া?
অ', মইতো মানে এতিয়া বি এ কৰি আছো। ইং লীছ মেজৰৰ। অ', অ', দিয়া মই ভাইটিক পঢ়াওংগৈ দিয়া নহ'লে।
অ', ঠিক আছে দিয়া।
অ', অ', ঠিক আছে হ'ব দিয়া। বাই বাই ৰাখিছোঁ দিয়া, অ'।